বহি আছোঁ।
উম, ভাত পানী হল?
ভাত পানী, এতিয়া কেইটা বাজিছেনো? সেই এতিয়া, বনাবহে আমাৰ ভাত পানি।
এ মানে, কেতিয়াবা বনোৱা যায় ন সোনকালে। সেইকাৰণে এনেই সুধি দিছো। সুধিছো আৰু।
উম।
মই বোলো, ফোন এটা কৰো আজি, মনত পৰিল ঘপকে তোমালৈ।
হওঁক দিয়া, এনেতো মনত নপৰে।
তুমিতো নাহাওঁ হলা, মইতো যাব নোৱাৰোৱেই গম পাইছাই। তুমিতো আহিব পাৰা, এপাক।
ই, যি গৰম পৰিছে, ঘপককে ওলাই যাব মন নাযায়। আকৌ সন্ধিয়া হলে, আকৌ অকলে, অকলে আহিব লাগিব যে।
হয়, দিয়া। সেইটোও হয়, আৰু গৰমত যে মুখত একো হানিবও মন নাযায়। ভিতৰত সোমাই, সোমাই মানে ওলাব মনে নাযায়, উম, হয় দিয়া বাৰু কথাটো। ঠিকে কৈছা। বৰদোৱা যাবা নেকি এনেই? নিলে
কলেজটো বন্ধ আছে, পাৰি যাবলৈ তুমি যাবা তুমি যোৱা যদি একেলগে যাব পাৰিম।
অঁ, বৰদোৱাখন আমি চাবলৈ যোৱাই নাই ন।
অঁ, নাই নতুন প্ৰকল্পটো বনোৱা পিছত যোৱাই নাই চাবলে।
অঁ, মোৰ যে একে বৰ ইচ্ছা কৰি আছে গম পাইছা লগৰ কেইজনীমান লগ হৈ, লৈ পেলাই যাওঁহে নেকি।
অ, পাৰি যাবলে কাৰণে মাহঁতে চাব গ'ল মইহে যোৱা নাই।
অ।
সেই মোৰ পৰীক্ষা কেইদিনতে মাহঁতে গৈছিলে, সেইকাৰণে নগলো।
উম, হয় দিয়া। যাবলে ইচ্ছা কৰি আছে। কাৰণ নতুন মানে বস্তু খিনি চাবলে কাৰণে।
উম, বহুত ধুনীয়া বোলে পৰিৱেশটো তাত।
কোৱা মতে বোলে ৰাতিপুৱা টাইম মানে সময়খিনিত যদি নাম ভাগ ক'বলে কাৰণে যোৱা যায় ন আমিতো এতিয়া গাঁৱলীয়া মানুহ আমি নামভাগ পোৱাকে যাব বিচাৰোঁ। তেনেকে যদি আমি মেইন মানে মন্দিৰটোত। যদি গৈ পেলাই নামভাগ যদি আমি সেৱা কৰি মেলি আহি তাৰপিছত মানে খোৱা বোৱা যেতিয়া কৰি মেলি লোৱা পাছত? নামভাগতটো বাৰটামান বাজে। বাজেই দিয়াচোন হয়। তাৰপিছত খোৱা মেলা কৰোঁতে যদি আমাৰ দুটামান বাজিলে। অ, মানে খাই বৈ লৈ তিনটা চাৰে তিনটা মানত যদি আমি আহিলো। আহি পেলাই মানে আমি প্ৰকল্প তো চাব পাৰিম মই তেতিয়া আবেলি বেলি বৰ ধুনীয়া লাগে। লাগে মানে, দেখি। এই ৰ-ৰ'দত ৰ'দত মানে নোৱাৰিবা মানে একে অশান্তি অশান্তি লাগি যাব নহয় ৰ'দত।
উম, উম, সেইটোৱে।
খিনিতহে মানে ভাল লাগে।
অ, ফটো চটো উঠিবলে মানে সেই মানে, অ' ফটো-চটো উঠিব কাৰণে সেইখিনি সময়তহে ভাল। চাৰে তিনটামান বজাতে ভাল।
যাবলে খুব ইচ্ছা যা। মই আকৌ এইবাৰ বোলো অম্বুবাচী মেলাওঁ চাবলৈ যাওঁ নেকি লগৰ কেইজনীমান লগ হৈ। এনেকে আমি ভন ভণ্টি, তুমি, মই এনেকে ন এই এতিয়া যদি নোঘূৰো আৱ কেতিয়া ঘূৰিম কোৱাচোন?
পিছত মনো নেযা যাব আকৌ বিষে হব গায়ে অ'
শুনা পাইছা?
অ' শুনিয়ে আছো।
আজিটো খেলিমেলি কৰিলে। অ' মই হে শুনা পোৱা নাই। আজি ইণ্টাৰনেটৰ কিবা এটা অসুবিধা হৈ আছে। ছে।
অ' কিবা এটা হৈছে চাগে।
অ' মাজে-মাজে কিবা এটা শুনা নোপোৱা নিচিনা হৈ গৈছিলো নহয়।
উম্-উম্।
মই আকৌ হেল্ল'-হেল্ল' কৈ আছো তোমাক। শুনিছানে নাই বোলো। উম্-উম্। কি খালা এতিয়া?
আম খালো।
ভালে কৰিলা গাটো ঠাণ্ডা পৰি থাকে ন?
অ'
মইতো আজি বিশেষ খাবই পৰা নাই। উম্ এ মই যে সঁচা কথা কওঁ, এই যে মানে এনেই ক'লে মানুহে এতিয়া বেয়া বুলিয়ে ক'ব কিন্তু মানে দেছি আমবোৰ যে মোৰ খাবও‌ঁ মানে মোৰ ইচ্ছা নাযায়। মই শিহাবোৰ বহুত থাকে যে। বহুতৰ মাজত মানে কেইটামান ভাল থাকে আকৌ দেই, এনেকুৱা নহয় যে চববোৰে বেয়া। কিছুমান যে বৰ শিহা থাকে ন, অ' পুৰা যে একদম শিহাবোৰৰ কাৰণে খাব নোৱাৰি।
এই লেঙেৰা আম যে, আমাৰ ঘৰৰ কেইটা লেঙেৰা আম হে। সেইকেইটাত নাথাকে তেনেকুৱা।
অ' যোন মানে এনেই দেচি আমি কিয় ইমান ধুনীয়া লাগে ন তুমি কাটি-কাটি চকলা-চকলিকে তাৰপিছত নিমখ এয়া জলকীয়া এনেকে লৈ তাৰপিছত মানে মোক। কওঁতেই লুভৰ পানী পৰি গ'ল।
অ' বহুত ভাল লাগে খাই। আৰু কেঁচাতেতো খায়েই ন। কেঁচা চিজন গ'লেই বাৰু এতিয়া
অ' এতিয়া পকিলেই চোন এই কিছুমান অকল হেৰি থাকে নহয়। দেৰি দেৰি
শেহতীয়া থাকে নহয় উম শেহতীয়া বোৰ থাকিব বাৰু চাগে, কাৰণ আৰু বহুত কমেই থাকিব ধুমুহাত। টো উৰুৱাই দিলেই চব।
ক'বাতহে গৈ মানুহে। ব নাপায়।
উম বিচাৰিয়ে নাপায়। মই বোলো তাকে, গৰম খনতে কিনো কৰি আছা? আজি আকৌ গৰমটো অকমান কমো দেই, ইমান নহয় বাও।
উম অ হয়। এনেকে থাকিলেই ভাল। দিয়া মানে বেছিকে বতাহতো মাৰিব নালাগে, বৰষুণতটো অকন অকনকে পৰি থাকিলে ভাল, বেছিকে পৰিলেও অকপ দিগদাৰ হয়।
অ বেছিকে পৰিলে আকৌ মানে ওলোৱা সোমোৱা বোকাই
বুকা এইবিলাক। উম ক'তো যাবও নোৱাৰো ৰাস্তা বিলাকো বোকা হৈ থাকে।
উম সেইটোৱে ৰাস্তাত গ'লেও, ওপৰ ৰাস্তা দি পানী যি মাৰি থৈ যাব, তোমাৰ গা ধোৱা থৈ যায়।
উম
সেইটো কাৰণে। বৰষুণতো দিলে তথাপিও মানে, বতৰটো যে ঠাণ্ডা হৈ থাকে। এ মই কিন্তু ঠাণ্ডা দিন কেইটাই ভাল। পাওঁ।
এ যোনে যিমানে যি নকওক, এই গৰম দিনত বোলে মুখৰ বোলে। চালটো বোলে ভাল হয় বোলে মোৰ একো আহে নাযায় মুখৰ ছাল বেয়াই হক।
উ উম ঠাণ্ডা দিনতো সেই কেই। গৰম দিনতো সেই একেই গৰম দিনতনো কি হয় ছাল। টো ভাল হলো ঘামি ঘামি। অৱস্থা নাইকিয়া হয়, উম মুখত একো। মানে ক্ৰীম অকনো নৰখে তাৰ পাছতে তুমি কোলাহে পৰি ৰদ ডালত। উম তাতকৈ নালাগ
নালাগে তাতকে ঠাণ্ডা দিনত অকমান ক্ৰীম চ্ৰীম লগাই পেলাই অকমান স্কিন টো মানে ভাল কৰি ৰাখিম।
এটোৱেটো, গৰম দিনত মানে এ, ৰাতি যে এতিয়া কিছুমানে স্কিন কেয়াৰ কৰে ন, ৰাতিও লগাই দিনতো, মানে বেলেগ বেলেগ। থকাত চব থাকিব কিন্তু নকৰো সেই এইবিলাক ইমান এলাহ। মুখখন ধোৱাৰ পিছত গৰম দিনত মানে ডাইৰেক্ট শুই দিবহে মন যায় এইবিলাক লগাব কৰিব ইচ্ছাই নাযায়।
ময়ে একো নলগাও নহয় একো লগোৱাই নাই মানে মুঠতে। ক'বালে গ'লে কিবা এটা লগোৱা যে বাকী ঘৰত দিনত মোক শুকাই হে। তেনেনেকেই থাকো মই কাৰণ অকমান যদি কিবা এটা লগাও অহ বহুত গৰমত মানে থাকিব নোৱাৰা হৈ যায়গৈ।
হয় দিয়া কিবা গৰমত যেন একদম গোটেই শেষে হৈ যাম যে এনেকুৱা লাগে।
উম।
অহ এতিয়া কি যে মই গৰম দিনকেইটা সেইকাৰণে বেয়াই পাওঁ। বহুত বেয়া অশান্তি। উম অহ এতিয়া
বাকি ভাত পানী কোনে বনাইছে তোমালোকৰ?
মায়ে মায়ে বনাই বাৰু সদায়। মই অলপমান গা বেয়া হোৱা অহ মই নবনোৱা হ'লো আগতে বনাইছিলো দেই। মাছ মাংস কিবা আনিলে ৰাতি এনেকে মই বনাই দিওঁ কিন্তু
এই অহ এই তুমি যে গাহৰিতটো বনাইছিলা বাহগাজ দিপেলাই।
অহ তুমি খাইছিলা নেকি।
অহ তুমি খুৱাইছিলা যে সেইটো কিন্তু বহুত ধুনীয়া লাগিছিলে।
খুৱাইছিলো মই।
এই মই যে আছিলো হয় সেইদিনা ত তাৰপাছত বনাইছিলা যে দিনতে।
উম উম অ মনত পৰিছে অলপমান
উম
অ ভাল লাগে খাই আকৌ গাহৰিয়ে মই গাছ টেঙা দি খাই ভাল পাওঁ।
উম ম মানে এনে অ মানে এনেই বনালেহে তেলটোত মানে বেছি মছলা চছলা নিদিয়াকে এ গ্ৰেভি নবনোৱা কেও মানে ভাজি টাইপ কৰি পেলাই
মানে অকল আদা আৰু নহৰু দিব লাগিব হালধি নিমখ উম
তাৰপিছত জিৰা গুৰা অলপমান গৰম মছলা অকনমান দি দিলে সেইটো হৈ যায় আৰু
উম মইতো জিৰা গুড়ও নিদো গৰম মছলা চলাও নিদো
উম
যে নাইবা ওলং আৰু হেৰি ডালচেন অন থতেলি দি দিওঁ
উম তেনেকেই ভাল লাগে
মই আজিকালি গৰম মছলা গোন্ধটো সহ্য কৰিব নোৱাৰা গৈছো
উম
বাহগছ যি খাই মোক বহুত ভাল পাওঁ
উম বহৰ গছ দিয়ে ভাল লাগে অ একদম বহুত ধুনীয়া লাগে
কাইলৈ অকণমান আনি খাবহে লাগিব নেকি কাললে ক নাপ পান নহয়
আজিয়ে পালা হয় শুকুৰ শুক্ৰবাৰ যে
আকৌ একদম মৰিগাঁও পঠিয়াব লাগিব মানুহ নহলে
উম
নহয় গৰমখনত কোনো
উম বাৰ য়া অসুবিধাই আৰু বহুত
চবে টান বাই দিয়াচোন গৰমত বঢাইি গৈছ
শুই শুব বুলি কলে আহ গাড়ীখত হ'লেও বেলেগ কথা আহছে চিটটোত যাব পাইক কিন্তু স্কুটিত আৰু মানে স্কুটিত এনে ইমান গন্ধা নাই এনে যদি চচমাযোৰ পিন্ধি যাওঁ তেতিয়া ইমান কথা নাই কিন্তু হেলমেটডাল যে পিন্ধিব লাগে তেতিয়া কেনেকুৱা গৰম লাগে
এতিয়া মৰিগাঁও টাউনত তুমি পিন্ধিবই লাগিব দিয়াচোন
পিন্ধিবই লাগিব উপায়েনে সেইটোোৱে
কণ মোৰ গৰম উঠি যায়
উম ময়ো পিন্ধিব নোৱাৰো নহয় বেছি টাইম
অ দিয়া মোৰ ন আৰু বেছি টাইম পিন্ধি ল মোৰ উম আৰু কিবা যোনখিনি ঠাইলৈকে থাকিব মুখখনকে ঘামি যায় গোটেই মুখখন
উম
সকাৰনে বেয়া পাওঁ মই
তুমি ময়ো
তাকে ঘূৰা ফুৰা বোলো কিবা এটা উলিয়াব লাগিছিলে আগতে আমি খুব গৈছিলো সেইবোৰ দিনে মজা আছিলে ন
অ সঁচাকে দিয়া আগতে খুব ঘূৰিলো এতিয়াহে কতো নোযোৱা হলো আৰু
উম সেয়া লাহে লাহে মানে উম উম বিয়া হোৱাৰ পিছত মানে মানুহৰ গোটেই জীৱন বিলাক সলনি হৈ যায় এয়া আমাৰ ভন্টিও বিয়া হ'ল এদিনা দিলোঁ জম অ উ দেৰিকা হলেও তুমিও হবা তেতিয়া মানে চব মানে কি হৈ যায় নিজৰ নিজৰ ল জীৱনত ব্যস্ত হৈ যায় গ গম পাইছা
উম সেইকাৰণে এতিয়াই বিয়া নহওঁতেই মানে ঘূৰি কৰি লও আৰু
বিয়া নহ দেই যিমান পাৰ ঘূৰি লোৱা পিছত যে নাভাবিবা যে ঘূৰিমা অকলেতো নোৱাৰিবা এ মানে নিজৰ মানুহজন নহলেতো নিদিব কোনেও আৰু ঘৰৰ বোৱাৰীজনীয়ে যে তেনেকে স্কুটি লৈ লো ঘূৰি ফুৰিলে কোন ঘৰ মানে শ শাহুনো সহ্য কৰিব দিয়াচোন উম কিন্তু এটা কথা ভাবো দেই উম মানে ঘৰ জোৱাইতো যেতিয়া শাহু শহু আক মানে ঘ ঘনীয়েকৰ ঘৰত যেতিয়া যায় জয় টো যেতিয়া দেৰি লগকে শু থাকে দেই তেতিয়া ঘৰৰ মানুহে আকৌ হওক দে যোৱাইটো কষ্ট কৰিছে শুই আছে হেই দেৰিলৈকে শুই থাকক দে অকণমান কোনো অসুবিধা নকৰিবি দেই এনেকে কয় আমাক কিন্তু সেই চিটুৱেচন টো যদি বোৱাৰীজনীৰ লগত হয় বোৱাৰীজনীয়ে যদি সেই গীয়েকৰ উ মাক দেউতাকৰ ঘৰত তেনেকে গৈ পেলাই যদি শুই থাকে দেৰিলৈ অ বাইদিনী ইমান দেৰিলৈকে শুৱে
উম তাৰহে উঠা নাই উম মানে আমি মানে অ এনেকে কয় যে আমি মানে কষ্ট কৰাাই নাছিলো অ তাইহে একে প্ৰথম বোৱাৰী ইমান কষ্ট কষ্ট কৰা একেবাৰে এনেকে কয় সেইবিলাক মানে শুনিয়ে অ অসহ্য লাগে
কয় বোলে তুমি উঠি গুচি আহিবা ন অ মানুহজন শুই থাকিলে শুই থাকিবলৈ দিবা তুমি উঠি গুচি আহিবা কামন বিলাক কৰিবাহি সেনেকৈ এতিয়া ভাবো আৰু মাহঁতক হয়তো এতিয়াও তেনেকে নকয়। অ নিজৰ ঘৰত মানুহে তেনেকে ক'ব শুনিবলগীয়াও নহয় নিজে
নহয় মিলি যেতিয়াই মন যায় যি শ কয় কোনেও এক একো নকয় এই জেখেতিও শতসত কৰিছে এইবিলাক কথা কমতে
লাগে নিজৰ মানে ক'বলৈ লাগিলে সেইটো অনুদানৰ ঘৰেই হওক নে বা বাঁহ বেতৰ ঘৰেই হক মানে
অ দিয়া হ'ব
উম ঠিক আছে হ'ব দিয়া ৰ টাইম কথা পাতিলো আজি উম উম